অ' নমস্কাৰ।
অ' আহ পিছে কি কৰি আছে?
মই তোমাৰ মাটি এতিয়া বিছনা ওচতে আছো।
অ' অ' মইয়ো মানে সেইটো কাৰণে ফোন কৰিছিলো। তো মোৰ মানে যে পিছফালে তোমাৰ পুখুৰী এটা খান্দিব লাগিছিল হা তাৰপিছত পুখুৰীটো মানে তোমাৰ এতিয়া ফকনেল দি খান্দিলে বেছি ভাল হ'ব নে জে চি বি দি?
তুমি কিমান ডাঙৰকে খান্দা বা। মই এতিয়া গাড়ী কামে কৰাব আহিছিল তোমাৰ। মোৰ হেৰি এখন দাম্বাৰ এখনৰ চেকা এটা পামচাৰ হ'ল।
অহ মোৰ মানে তোমাৰ অহ অহ মোৰ। মানে তোমাৰ কি হৈছে অহ মানে। কমেও চাৰি বিঘা মাটি হ'ব চাৰি বিঘা এ অহ গোটেইটোত মানে খান্দিব লাগে অলপ। দ কৰি খান্দিব লাগে মানে।
তেতিয়াহ'লে দুইখনে লগাই দিয়া। ফ ফকনেল খনো জে চি বি খনো।
অহ ফকনেল আৰু অহ। অহ তাকেতো নহয় মা। মানে চোৱাহে মই যে ফগনেল হয় এখনেই তোমাৰ হৈ যাব বাৰু ডাঙৰখন যদি আনো। হে মই ভাবিছো টা অহ টাইম লাগি। লাগিব তাৰ পিছত নহ নয় খনে ধৰ জোখ লৈ লৈয়ে কাটিব তেনেকুৱা দুখনলৈও ধৰ ভালেই কিন্তু মানে মই কি ভাবিছোঁ এতিয়া তোমাৰ মানে ধৰ ট্ৰেক্টৰ হলে মানে ধেৰ এনেকুৱা দিগদাৰ ইমানো নাযায় ত সেইটো কাৰণে ভাবিছো সৰু মিনি মানে এ মানে এনেকুৱা ধৰ সৰু মিনি ডাম্পাৰখন যে থাকে যে
চাৰিখন আছে ফ'ৰ জিৰ' চছেভেন
মানে ফ'ৰ জিৰ' ছেভেন টাইপৰ
উম আচ্ছা তো চাৰিখন মোৰে
অ মোক মানে তেনেকুৱা লাগিছিলে তোমাৰ দুখন বা চাৰিখন তেনেকুৱাই লাগিছিলে মানে মাটি খিনি কি হৈছে মই এতিয়া তোমাৰ অকণমান আগলৈ মাটি অকণমান ললোঁ তাত মানে মই এনেকে মানে কিবা এখন ফাৰ্ম খুলিম বুলি ভাবিছো এতিয়ালৈকে ডিচাইড কৰা নাই বাৰু ব্ৰইলাৰো হ'ব পাৰে এনেকুৱা ডাঙৰ বা তেনেকে গাহৰি য'ত মানে লাভ হয় আৰু তেনেকুৱা মই এ ফাৰ্ম এখন খুলিম তাকে তুমি মানে আহ পাৰিবা নহয় ন এনেকে দিবৰ কাৰণে গাড়ী কেইখন
পাৰিম পাৰিম অ মই সেইটোয়ে এতিয়া তোমাৰ এটা খান্দি এতিয়া মাটি সেয়াই কৰি আছিলো তাপা এখন পামচাৰ হ'ল তাৰপিছত পামচাৰ মাৰিব গল
মোৰ মানে অ ইমান দেৰি নহয় মোক জল্ডিয়ে লাগিছিলে এনে তুমি বাজেটো কিমান ল'বা কোৱাচোন
বজেট তোমাৰ চাই ল'ব লাগিব মই এতিয়া দেখা নাই ন কিমান খিনি
নহয় নহয় তোমাৰ মই কলো চাৰি বিঘা মাটি চাৰি বিঘা মাটি
জেগা কন চাই লও লাগিব ক'ত কিমান দূৰ অহা যোৱা তেল কিমান পৰিব মোৰ
অ অ অ সেইটোয়ে আৰু এনেই মই তোমাক অ এনে মই তোমাক কৈ দিছো মানে তুমি আন্দাজ মতে ক'বা হা মানে ধৰ তুমিতো এয়া আমাৰ চকটোতো চিনি পোৱাই
আহ
অ আমাৰ চকৰ পৰা তোমাৰ অ কমেও পাঁচ কিলোমিটাৰ গ'লে পাঁচ কিলোমিটাৰো যাব নালাগে তুমি সিমানত তে মানে খান্দিম আৰু হা চকৰ পৰা অ আৰু তুমি, চকৰ পৰা যোনটো বাওঁফালে সোমাই গৈছে ৰাস্তাটো দেখিছে নহয়।
অ
সোমাই যোৱা ৰাস্তাটো দি অকণ আগত যে বাঁহনডৰা আছে।
আহ,
তলত যে অকমান যে ডাউনটো মানে এ টাউনতে তোমাৰ হেৰি নাই মাটি অলপ যে আছে সেইখিনি মাতে মানে পুৰা হেৰি হৈ আছে অ সোমাই যাব লাগে যে ত সেইটো কাৰণে মানে তাত তাৰ মানে দ হৈ আছে ন তাৰ মাটি খিনি তাকে ভাবিছো যে মাটি খিনি তালে দ খিনি পুৰা মানে সমান কৰি দিম তাতে মই যাব লাগি খুব বেছি মানে মেইন চকৰ পৰাতো আমাৰ ইয়ালৈকে পুখুৰীটো লকে তোমাৰ পাঁচ কিলোমিটাৰ হল আৰু পুখুৰীটো বা মেইন হেৰিটোলে তোমাৰ বাৰ কিলোমিটাৰ হৈ যাব মানে তোমাৰ বাৰ কিলোমিটাৰ এতিয়া তুমি ধৰ আ আনা নিয়া কৰিব লাগে তেতিয়াহ'লে
লাগিব এতিয়া থঠগনলখন বহুত তেল খাই ন সেইটো ঘণ্টা চিষ্টেম সেই
নহয় নহ সেইখনতো ঘন্টাৃ
বাকী ডাম্পাৰ খিনি তোমাৰ ডিচেঞ্চ লৈ এনেকুৱা লওঁ
অ ডিচটেন্ঞ্চটো তোমাৰ মই ক'লো তুমি বাৰ কিলোমিটাৰ আপ ডাউনত নহ ধৰ এবাৰ মাটি খিনি লৈ পেলাই গ'লা আকৌ থোলাহি তেতিয়া এবাৰৰ হিচাপতটো কৰি
আৰু মাটিখিনি ক'ত পেলাব লাগে তাক লাগিও আহে
নহয় নহয় নহয় নহয় তাত তাতে থ এটা জোগাত দমাই দিলেই হ'ল সেইকণতে
অহ
তাৰপিছত সেইটো জেগাত জমাই দিলে হ'ল বাকীখিনি বাৰু আমাৰ কামলা মানুহ আছে সিহঁতে কৰি লব তেতিয়াহ'লে তুমি কিমান লব মানে বাজেটটো কোৱাচোন এনে তোমাৰ মানে গোটেই এদিনে লাগিব বাৰু এদিনত তোমাৰ ত্ৰিশ বিশ হাজাৰৰ ভিতৰত হ'বনেে চাগে
তোমাৰ দাম পাৰ চলোৱা ড্ৰাইভাৰ কেইটা একদিনৰ হাজিৰা তোমাৰ আহি এ পোন্ধৰশকে
অহ
আৰু ফকনেলটোত দিওঁ মই তোমাৰ সেইটোত তিনি হেজাৰ হ লয় এদিনত
অহ
তাৰপিছত বাকী তেলৰ দামটোতো সেতটো তেলটো খাবইেই তেলটো নিজৰ এতিয়া চব মিলাই তোমাৰ যাব অলপ টকা
যাব ন মানে মই মিনিমাম তোমাল লগোকৰ এ গাড়ী চাড়ী এনেকে চাৰি এখনত লৈ পেলাই মানে এখনত দহ হাজাৰ কৰিয়ে ধৰিছো তোমাৰ মানে চল্লিশ হাজাৰ টকা এটা যাব আৰু
চল্লিশ পঞ্চাশ ষাঠি মান যাব আৰু
ষাঠি মান যাব ন
উম
অ আৰু তাতকৈ কম কিবা এটা কৰিব নোৱাৰিবনে
চাইিম বা মিলাই মিলি সেইটো কিবা এটা
অ অ ঠিক আছে আপুনি মিলাই মিলি চাই কৰি কব আৰু
উম
অ বাকী এতিয়া ক'ত তাতে লাইনতে আছেনে
আহ ইয়াতে গাড়ীখন বেয়া হৈ গৈছো ঠিক কৰি আছো এতিয়া এক কাম কৰি থকা টাইমত বেয়া হৈ গ'ল তেতিয়া এখন আকৌ বনাব আনিছো বাকী তিনিখনন লাগি আছে বাৰু
অ অ হয় বাৰু ঠিকে আছে ঠিক কৰি লওক াৰ মেকানিক পালে নাই
আছো এ দোকানতে আছো
অ অ ঠিকে আছে বাৰু
আপুনি এতিয়া কি কৰি আছে
মই এতিয়া আপোনাৰ এয়া এনে আছিলোও মানে মোৰ এই বিজনেচ এটা কৰিম ভাল ভাবি আছো তাকে মানে মই অলপ অ মানে কমে পাঁচটা মান লৰা লাগিছিলে সে পাঁচটা ম- মোৰ মানে বিজনেচ আপোনাৰ কেনেকুৱা হব মানে ধৰ এই এনেকুৱা ফাৰ্ম খুলিমতটো ফাৰ্মত মানে থাকি দিব লাগিছিলে
অ চাফা চফুন কৰা দামা চালা দিয়া সেই বিললোক
অহ
উম উ কেইটা ল লাগে ক'লা পাঁচটা
পাঁচটা অঁ পাঁচটা হ'লে মানে হৈ যাব মানে এনেকুৱা মই মোৰ মানে এনেকুৱা ব্ৰইলাৰ ফাৰ্ম এখন সৰু আছিলে হা ত তাত মানে কি হ'ল ম এতিয়া ব্ৰইলাৰ ফাৰ্মখন মানে অকমান দিগদাৰ হয় পইচাটোও নোলায় সেইটো কাৰণে ভাবিছিলোঁ ছাইডত তোমাৰ এনেকে ইটা ধৰ তোমাৰ পাঁচটা ছটা মান এনেকে গাঁঠি প্লাষ্টাৰ কৰি তোমাৰ এই গাহৰি ফাৰ্মে বনাই পেলাম
অ ভালে কৰিলে এই গাহৰি ফাৰ্ম বেছি তোমাৰ লাভ হয়
লাভ বেছি আছে অ ব্ৰইলাৰতকে লাভ এতিয়া ব্ৰইলাৰৰ কেজি খুব বেছি লাজ গ'লে আঢ়ৈশ টকা দুশ ষাঠিিলৈকে যায় কিন্তু গাহৰি তোমাৰ কেজি ধৰ আহ পাঁচশলৈকেও যায় মই ধৰ নিজে কাটি বেচিলেও মোৰ লাভ আছে আৰু মই গোটাই গোটাই বেচিলেও লাভ আছে
চিজন আকৌ তোমাৰ ভালেই লাভ লাই দেই এটা গান কেডলত ধুনীয়া এটা ৰ চা ওলাই গ
ধুনীয়া পইচা বোলে
খালি এনেকুৱা তুমি বজাৰত কাটিব লাগিব এনে দোকান খুলিলে ফাৰক নচলে নে দোকান
উম উম
হয় বজাৰ য'ত যত বহে বজাৰ বজাৰ কাটিলে তোমাৰ বহুত ধুনীয়া এটা লাভ ওলাই যাব
অ অ সেইটোৱে আৰু শুনা না মোৰ মানে তোমাৰ এই মেজিক যে এক
উম
সৰু মেক্সিম' মেক্সিম তোমাৰ আছে আছিলে মোৰ তাত এতিয়া দুখন আছিল
মালটনাখন নে, নে তোমাৰ ভাড়ামৰা খন
মোৰ এখন ভাড়া মৰা আছিলে এখন মালটনা আছিলে মালটনা এখন মানে মই বেচি দিলো এতিয়া ভাড়া মৰাখন আছে ক'বাত কাষ্টমাৰ আছে নেকি? মানে দিবলে মানে অ সেখ কাৰণ মই বেচিলেও মানে কিবা এটা পালো হয় ন পালে মানে মই এইপিনি আগবাঢ়িব পাৰিলো হয়।
তোমাৰ এনেকুৱা ফটো চটোটো দিবাচোন গাড়ীখনৰ ফটো চটো মাৰি কিলোমিটাৰ কিমান চলিছে।
অ তোমাৰ এইটো
তেওঁ কিমান চনৰ লৈছিলে এখন কিমান চনৰ গাড়ী
অকো নে সেইখন সেইখন তোমাৰ এইটো কি বুলি কয় মই দুই হেজাৰ তেইশত লৈছিলো প্ৰথমতে
অ নতুন ন মে
যাৰ এতিয়া মানে তোমাৰ তিনি বছৰ হোৱা নাই বাৰু এতিয়া তিন বছৰ হৈছে জাষ্ট হা তাত তোমাৰ হেৰি চলিছে তোমাৰ আঠাৱন্ন হাজাৰ চলিছে
অ নাই ফ ফটো মাৰি দিবা বাৰু
অঁ মানে কণ্ডিশ্যন ঠিকেই আছে ধুনীয়া তোমাৰ
উম মই ষ্টৰি চিষ্টৰি লগাই দিম আৰু কাৰোবাক লাগিলে জনাই দিম বাও
অ অ তাকে মানে ময়ো এনেকুৱা তোমাৰ হেৰি ৱলে লেক্সত দিছিলো তোমাৰ মই ৱলে লেক্সত ধৰ তোমাৰ মই
এ ল'লে লেক্সত আজিকালি ফ্ৰড বহুত চললে তাত তোমাৰ এনেই এনে মানুহে কথা পাত
অ এনে এনেই হেৰি কৰি থাকে তাকে মই মানে তোমাৰ হেৰি কৰিছিলো চাৰে সাত লাখ কৈছিলো সাত লাখ চল্লিশ হাজাৰ মানে অল তোমাৰ আহ কাগজ চাগজ খিনি কৰি মেলি নহয় নহয় মানে কি হৈছে জানা মই
নতুন হৈ আছে ন
নতুন হৈ আছে মই নিজে কিনিছো তোমাৰ চাৰে ষোল্ল লাখত অ অ মই চাৰে ষোল্ল লাখ খত বনাই কৰি বডি চদি বনাই লগতে তোমাৰ ফক লাইট সেয়া লগাই সেই তলত তোমাৰ তাত তোমাৰ ছটা ফগলাইটে আছে আকৌ তাত এলওইল খিনিও লগোৱা আছে মানে মই শ্বিলং তিলং ভাড়া মাৰোতো এলয়েৰ লগোৱা আছে তাৰপিছত ধৰ ভাল আৰু তোমাৰ ধৰ ভিত ৰত মিউজিক চিষ্টেমো ভাল লগোৱা আছে আকৌ ত ইয়াত তোমাৰ এতিয়া ধৰ তাত উম
তেনে দাম ল'ব লাগিব নহলে আও গাড়ীখনো নতুন হৈ আছে
গাড়ী খনে একদম ধুনীয়া বাহিৰৰ পৰা মা মানে এটাই স্ক্ৰেচ নপৰা নিচিনা বহুত মৰমত ৰাখো মানে বহুত ধুনীয়া হৈ আছে এতিয়া বগা কালাৰ অ অ মই দিম বাৰু তাৰপিছত এতিয়া মানে হেডেলত নৰ্মেলত তোমাৰ বহুত টান ন আকৌ তাত লাগে সেইটো কাৰণে এতিয়া মই হাইড্ৰলিকো লগাই থৈছো।
অ ঠিকে আছে ভালেই মডিফাই কৰি থৈচা।
হাইড্ৰলিক ল লগাই কৰি মডিফাই কৰি থৈছোঁ ধুনীয়াকে।
উম বাকী মানে তুমি দুখন মান আছ। ল আৰু এখন কি হ দি থোৱা আছে চাগে মানুহৰ তাত
নহয় নহয় সেইখন মই বেছিয়ে দিলো একেবাৰে।
অ এইখনো বেচিলা।
অ এখনো বেছি দিম মানে কি হৈছে মই এই গাড়ী এইবোৰ থাকিলে মানে বহুত দিগদাৰ বুজিছা।
প্ৰব্লেম ওলাইে থাকে তাৰ পিছত এটা। বস্তু আৰু প্ৰব্লেম ওলাবই আৰু।
বহুত দিগদাৰ লাগে মই সেইটো কাৰণে বোলো কি নাই নাই এ বেছি দিওঁ দৰকাৰ হলে আকৌ পিছত কিবা যদি দৰকাৰ হয়, কিনি ল'ম আৰু সেই সেই তেনেকুৱা কথা। কথা এটা
আকৌ চবফালে মিলাবলে ননে
অ' এতিয়া এপিনে মিলিলেও নহ'ব তোমাৰ চাৰিওফালে মিলিব লাগিব কি হয় কি নাই। গোটেইখিনি চাব লাগিব এতিয়া ধ ঘপ ধৰ কোনোবা এজনেও যদি লওঁ বুলি কলেওটো ল'ব নোৱাৰে। তোমাৰ এইটো কি বুলি কয় গোটেই গাড়ী কাগজ পত্ৰ চাই কৰি ধৰক। কেনেকুৱা চবখিনি চাইহে ল'ব সেইটো কাৰণে তুমি ভাল মানে ভাল মানুহ এজনৰ হাতত বেচিব পাৰিলে মোৰো ভাল লাগে আৰু
আহ এ ঠিকে আছে মই তোমাৰ ফটো চটো খিনি মোক দি থবা মই তোমাক কাষ্টমাৰ পৰা জনাই দিম।
অ অ তুমি জনাই দিবা হ'ব দিয়া মোৰো মানে পিনে যাবলগীয়া আছিলে মই যাওঁ এতিয়া মই তোমাক ফোন কৰি পেলাই দিম বা মই হোৱাটছএপত গোটেইখিনি মই ডিটেইলছ দি দিম।
দি থবা চ'ব কিলোমিটাৰ চিলোমিটাৰ কিমান চলিলে কিমান চনৰ গাড়ী চ'ব দি থবা।
অ' অ' ঠিক আছে হ'ব দিয়া ন অ' অ' অ' ঠিক আছে দিয়া।